অ শিৱন
কি খবৰ
আছো দিয়া তোমাৰ অহ এ বাপ ৰে বাপ কি গৰম অ ওলাবই নোৱাৰি মানে ভয়ংকৰ গৰম
সেইটোয়েতো ইমান গৰম আমাৰ এইপিনি ফেন চেন দি ইয়াতে কুলাৰ লগাই
কুলাৰ কোনে লবাইচ ন তুমি
অ এই লাষ্ট ইয়েৰে লোৱা লাভে নাই মানে ইমান গৰম
উম নাই লাভ নহয় এই হেৰি তোমাৰ খিৰিকি চিৰকি খুলি দিবা ৰাতি।
সেইটোয়েতো খিৰিকি চিৰকি খুলিব লাগিব। এ নকবা আৰু খিৰিকিও আজিকালি মানে প্ৰব্লেম হয় মানে কি খিৰিকি খুলিবা। যি মই
অ মই এইটোতো হয় আৰু এখন ৰেকেট লৈ থাকিবা ওচৰতে নুধুৱাকে নহ'লে উপায় নহয় যে মৰ উৎপাত গৰমৰ উৎপাত
এইটোৱ কি কবা আৰু তোমাৰ
বাকী চলি আছে উম চলি আছে চলি আছে
ঠিকে আছে তুমি এতিয়া প্ৰাইভেট কি কোৰবা ন
প্ৰাইভেট নহয় মানে মই এই ৰিফাইনে ক্লাবত তাতে তাতে সোমাইছোঁ। তাতে ক্লাবৰ এণ্টাৰ আৰু
নেহৰু নেহৰু ষ্টেডিয়ামটো ঠিক হলে আৰু কবাত যাব চাগে
এতিয়া হ'লেও টাইম টাই লাগিব আথাইচত হ'ব
বহুত তাইম আছে
উম। দুই বছৰ আছে পূৰা দু বছৰে আছে যোৱা বছৰ নহয় এইটো এই বছৰৰ। জানুৱাৰীৰ পৰা মানে ভাঙা আৰম্ভ কৰিছিলে।
অ এই ইহঁতে কি যে কৰি থাকে দহ বাৰ ভাঙিব দহ বাৰ বনাব। কেতিয়াবা ক্ৰিকেট ফিল্ড বনাই। দিয়ে কেতিয়াবা তোমাৰ ফুটবলৰ ফিল্ড বনাই দিয় কি যে ক
এতিয়া মানে এইটো একদম পুৰা। ফুটবলৰ হ'ব ক্ৰিকেটৰ কাৰণো বৰ্ষাপাৰ আৰু আমিনগড় আছে তো তাতে ক্ৰিকেট হ'ব এইটো এইবাৰ মানে এইটো পুৰা ফুটবলৰ হ'ব। তোমাৰ পোৰা ফিফাষ্টাৰ্ হেৰি হব আৰু মানে ৱৰ্ল্ড কাপ বিশ্বকাপ হোৱাকৈ।
এ ভালে তেনেহ'লে।
উম উম ভালে হ'ব এতিয়া মানুহ। হ'ব আৰু ব্ৰিজো ব্ৰিজো বনাব হোটেল চোটেলো হ'ব। যে যাম হ'বই একদম। তোমাৰ আৰু নেশচনেল গেমছ ডাঙৰ ডাঙৰ খেলাবিলাক ইয়াতে হ'ব এতিয়া ষ্টেডিয়ামতে হ'ব হোৱাৰ পিছত ফুটবলৰ ডাঙৰ ডাঙৰ মানে। টোৰ্ণামেণ্ট বিলাক ইয়াতে‌ হব।
আই এছ এল চাই এছ এল এইবিলাকো অ ভালে তেনেহলে
ডাঙৰ ডাঙৰ খেলা হ'ব কাৰণ এইখনতো সৰু যে নিচিনা চেৰি নহব ন পুৰা একম ট্ৰেক নাথাকে ইয়াতে ইয়াতে অকল ফুটবলৰ কাৰণে থাকিব।
উম সেইটো ভাল।
উম।
ভাল ভাল এতিয়া মই তোমাৰ কম্পিউটাৰ ক্লাছত যাওঁ মৰ্ণিং নটামান বজাত। আহি পাওঁ আৰু এক দুই ঘণ্টা কেইটামান পিছত আহি পাওঁ। আহি কিনে তাৰপিছত আৰু অলপ মানি কিবা খাই লৈ কেনে তাৰপিছত সেয়া কৰোঁ আৰু অলপ। লেপটপত বহু। তাৰপিছত আকৌ ভাত চাত খাই কিনে। আচ্ছা শুই যাওঁ। একেইবাৰে সন্ধিয়া উঠো। আকৌ জিমত যাওঁ তাৰপিছত ৰাতি আহি পাওঁ আকৌ দহটা মানত চাৰে নটা
বা দিনটোও ভাল কি
অ ভালকে ইউটিলাইজ আৰু
ইউটিলাইজ মানে একদম ঠিকে আছে ইমান কি ক নহয় গৰমৰ দিনত অলপ মানে ডি ইতিয়াৰে বেছি কষ্ট হ'লে মানে আমাৰ দেহাটো নাটানা হৈ যায় গৰমৰ দিনত মানে কি হয় থিয়দি থাকিলে গৰম লাগে কাম নকৰিলেও কাম কৰিলেতো মানে হে হৈ যায় আৰু একজৰ্জ হৈ যায় কিন্তু কাম নকৰিলেও আকজস্ত হও, যদি বাহিৰত তুমি এতিয়া অলপ অ দহ মিনিট থিয় দিয়া আছো তুমি?
বাহিৰত কি তুমি ৰুমতে ফেনখন বন্ধ কৰি কেনে বহি থাকা ছোন
ৰুমতে থাকিব নোৱাৰি
তেনেকুৱা
ভয়ংকৰে হৈ আছে। এই দুইমাহ আৰু কষ্ট হ'ব, দুইমাহ পিছত আৰু ঠিক হ'ব।
আগষ্ট মানলৈ আৰু বেছিতছে বেছি, বেছি ছেপ্টেম্বৰত ধৰি ললো আৰু ছেপ্টেম্বৰত লাহে-লাহে কমেই যায় আৰু।
উম উম ছেপ্টেম্বৰত কমি যায়। বাকী তোমালোকৰ জিমত কিবা নতুনআনিছে নে কিবা ইকুইপমেণ্ট?
নাইনাই একো ইকুইপমেণ্ট অনা নাই সেনেকুৱা, জেগাও নাই ন। ক'ত আৰু আনিব আৰু, সৰু জিম হয় আৰু হৈয়ো যায় বাৰু গোটেই কেইটাত টাৰ্গেট মানে গোটেই মাচাল টাৰ্গেট হৈ যায় আৰু সেইখিনি মেচিন আৰু ইকুইপমেণ্ট দি কিনে। ঠিকে আছে মানে তোমাৰ নৰ্মেল কেজুৱেল মানে জিম যদি কৰা যায় ঠিকে আছে, এয়া যদি তোমাৰ যদি কেৰিয়াৰ বনাব আছে, তেতিয়াহলে তোমাক, হাই লেভেল তোমাক জিম লাগিব। চব মেচিন লাগিব চব
চব মেচিন লাগিব অ, তুমিতো খেলিও আছা ন পাৱাৰ লিফটিং এইটো?
খেলি আছো মানে এ একবাৰ খেলিছো আৰু এক্সপিৰিয়েঞ্চৰ কাৰণে, চা খেলি চালো আৰু এনে কৰিবলৈ একো নাছিলে এনেকে জব চব কৰি থকা নাই ত ভাবিলো কি খেলিয়ে ল যিহেতু এনেই আছো জিমটো কৰি আছো যদি কিবা সেইটো ভাল কামতে ইউজ কৰি দিছোঁ সেইখিনি
অ সেইটো ঠিকেই আছে তুমি এটা কাম নকৰা কিয় হেৰি নেখেলাগা তুমি যিহেতু অলপ, মানে দেহাটো আগতকৈ ভাল হৈছে। জিম চিম কৰি পেলাই এইবিলাক। খাই লৈ ধুনীয়াকে। তুমি পাঞ্জা খেলিব পাৰা এতিয়াাতো তোমাৰ পাৱাৰ আছে হাতৰ।
নাই-নাই সেইটো ডিফাৰেণ্ট স্পট হৈ যায়, সেইটো তোমাৰ পাঞ্জাৱটো বেলেগ স্পট হৈ যায়। সেইটো মানুহ বহুত মানে কনফিউ মানে ৱৰ্ক আউট কৰিলে তোমাৰ মানে পাঞ্জ তমি মানে প্র হৈ নোযোৱা মান সেইটো অলপ বেলেগকে তুমি বেলেক সমে হৈ ততালী
আৰু বেলেগ টো হয় তথাপি তোমাৰতো উম ', সেইটো -সেইটো হিচাপে কৈছো মানে আজিকালি যোৱা খেলা খেলাটো অলপ মানে অলপ মানে প্ৰেফাৰেঞ্চ দি আছ ন খেলিলে অলপ খেলিলা তুমিও অলপ মানে? ফূ্তি এনজয় কৰিলা ধুনীয়াকে হৈ গ'ল।
উম', চাই লওঁ দিয়াচোন এইটো বছৰত চাই লওঁ এইটো বছৰত যদি এনেই ফ্ৰী আছো তেতিয়া পাৰি আৰু খেলিবলৈ নহ'লে আগ য কিবাব চব পাই গ'লোঁ তেনেহ'লে আৰু ব
সটোয় মেইনতটো মেইনতটো চাকৰি -মেইনতটো চাকৰি
উম', সেইটোয়ে মেইন আৰু এতিয়া বৰ্তমান কৰা নাই ৰবা। মোৰ ডিগ্ৰী ৰিজাল্টটো আহিব ন তাৰপিছত চাওঁ কি কৰ নাই আহাৰবা তোমাৰ দুইমাহ মান আৰু টাইম লৈছে ৰবা এতিয়া যদি ঠিক নহয় তাৰ পিছত সহঁ মই সেয়া কৰিম আৰু কমপ্লেইন এটা কৰিম আৰু
অ কি কাৰণে হৈছ তোৰ?
এই মানে ছেকেণ্ড ছেমত মানে আমাৰ মানে সেনীয়ৰ্চ কেটাই মানে কিবা মানে আমাৰ সেনিয়ৰ মানে ফৌৰ ছেমিষ্টাৰ আছিলে আৰু। ফৌৰ্থ ছেমিষ্টাৰ কিবা তোমাৰ ইভেন্ট চেমিষ্টাৰ কেইটা আৰু সেইিকেইট মানে? কিবা সেয়া কৰি আছিলে প্ৰটেষ্ট কৰি আছিলে কিবা ৰিজনত ঠিক আছে মই নাই কলেজ যোৱা নাই? চিলো সেইদিনাখন কিবা ফৰ্ম ফিলাপ আছিল এক্সামৰ নে কিবা হ? যেতিয়া মানে? সি প্ৰতেষ্ট কৰি আছিলে ন প্ৰিন্সিপাল মানে কৈ দিলে তোমালোকে প্রতেষ্ট কৰি আছা হেন তেন তোমালোকে মোৰ কথা নুশুনা তোমালোক এক্সাম দিব নোৱাৰা ঠিক আছে। নাই ক দিলা? এটা নে দুটা চাবজেক্ট কিবা এক্সাম দিব নোৱাৰা কিবা এনেক কৰি দিল কোৱাৰ পিছত তাৰপিত সিহঁতে প্ৰটেষ্ট কণ্টিনিও কৰি ৰাখিছে তাৰিছত কৈছে তোমেলোকে তোমালোকক এটা দুটা কৈছিলো এতিয়া তোমালোকে এটাও ছাবজেক্ট তোমালোকে দিব নোৱাৰা এনেকৈ কৰি দিলা তাৰপিছত আৰু সেইটো কাৰণে আৰু আমি ফাইনেল এক্সামটো দিলো। তাৰ পিছত ফৰ্ট ছেমিষ্টাৰত ছেকেণ্ড তেওঁ ম ৰৈ চেশ্যনেল এক্সামটো দিলোঁ টুৱেন্টি মাৰ্ক আচোন
হম ', হম',
দিয়াৰ পিছত আৰু তোমাৰ এ', এইটো ৰিজাল্টটো মানে শ্ব' কৰি থকা নাই সেইটোৱে প্ৰব্লেমটো বাকী একোৱা এনেকুৱা নাই।
আচ্ছা', আচ্ছা',
ৰিজাল্টো মানে দেখায় চাগে এবচেণ্ট লাইক মই মানে প্ৰেজেন্টত আছো
অ তোমাৰ এতিয়া গমো পোৱা তোমাৰ কি বা এতিয়া তোমাৰ মতে কেনেকুৱা হৈছে পৰীক্ষাটো
ভালেই হৈছে
অ বেক চেক তো নালাগে অ তেতিয়াহলে ঠিকে আছে বাৰু
তুমি তুমি এইটো বস্তু জানা কি তুমি তুমি কেনেকে এক্সামটো দিছা তুমি জানাতো সেইটো কনফিডেঞ্চ আছে আৰু মানে কেনেকুৱা দিছোঁ হয় কিনে চাই লওঁ তেতিয়াচোন এতিয়া কি হয় হিমাংশুৰ ওলাইছে ৰবা সি আৰ্টছৰ ন সি আৰ্টছৰ ন আমাৰতো কমাৰ্চৰ প্ৰব্লেম আছে সেইটো কাৰণে সিটো এতিয়া কোনোবা ইউনিভাৰ্চিটিত পঢ়ি আছে
অ সি পঢ়ি আছে অ ঠিক হেৰিত ইয়াতে ক'বাত
গ গি গিৰ্জানন্দন নে কিবা সেইখনত পঢ়ি আছে ন অ তাতে তিনিখন মান ইউনিভাৰ্চিটি আছে ৰবা
এম এ এম এ কৰি আছে এম এ দুই বছৰ কৰিব দুই বছৰ কৰাৰ পিছত কিবা কৰে
এ ই নকৰিলে বহি বহি খাব পাৰে আৰু মানে হেৰি
নাই সেইটোতো হয়েই তাৰ ইমান খিনি আছে বাৰু টেনচন নাই তথাপিও কৰিছে আৰু
অ লাগে সেইটো কোনোবাই সুধিলে তেতিয়া ক'ব পাৰিব ন কোনবাই সুধিলে ক'ব পাৰিব ন
ক'ব পাৰিব এইটোৱে আৰু মই মাষ্টাৰ ডিগ্ৰী কৰিছো এক টোৱেই নামটো আজি কালি আৰু কি আৰু মাষ্টাৰ ডিগ্ৰী কৰি পেলাইও ইমান বহি আছে কিমান কি কৰি আছে একো নাই নিজৰ নিজৰ ছেটিছফেকশচন মানে মনৰ কিতাপ যোনটো বেয়ামাৰ পৰিছে
সেইটোৱে এতিয়া তুমি কিবা গভাৰ্মেণ্ট এক্জামছ চেক্জাম
গভমেন্ট চৰকাৰে মানে এতিয়া হেৰি কৰা নাই মানে মই এয়াত টেনিচৰ লাইনতে আছোতো
অ সেই থাকিবা অ ঠিকে আছে তুমি এতিয়া সেইটো লাইনত আছা। যদি সেইটো লাইনতে থাকে
সেইটো লাইনত মানে মই এতিয়া চৰকাৰী চাকৰিৰ কাৰণেতো এপ্লাই কৰিব পাৰি কিন্তু সেইমতে পঢ়িব লাগিব মানে সময় দিব লাগিব সময় দিব পৰা নাই। ৰাতি চাতি পঢ়িব লাগিব মোৰ লাইনটো অলপ বেলেগ ন। পূৰা বেলেগ অলপ মানে বেলেগে
ঠিকে আছে ঠিকে আছে উম তোমাৰ কম্পিটিচন বহুত ন।
কম্পিটিশন আজিকালি কিমান বাঢ়ি গৈছে কিমান কম প'ষ্ট কিমান মানে হেৰি হৈ গৈছে।
মানুহ বহুত তোমাৰ
ম তোমাৰ দুই লাখ চাকৰি দিম বুলি কৈছে কিমান এপ্লাই কৰিব এতিয়া।
সেইটোৱে।
পঞ্চাছ লাখ হ'ব।
ৰেডি হৈছে চৰকাৰী চাকৰিৰ কাৰণে। এক্জাম চেগজাম দিয়ে চোন উম এতিয়া আকৌ কিবা এটা দিব আকৌ।
আহ এতিয়া আৰু কিবা এটা দিব। নহয় নহয় অ হেৰি দিব কিবা তোমাৰ এছ এছ চি এছ এছ চি, বেংক-চেংকতো দি আছে।
উ ঠিকেই আছে, আৰু তোমাৰ মই চাওঁ এতিয়া কি কৰো এতিয়া। ধূপদৰ লগত আছা তুমি? লাইন কানেকশচনত
তাৰ লগত, ধ্ৰুপদলৈ আছোঁ আছোঁ।
আহ কি কৰি আছে ই
সি এতিয়া টিউচন চিউচন কৰি আছে। টিউচন
অ', ঠিকে আছে সি মাজতে জব কৰিছিলে ন কিবা এটা অ'। দিয়া হ'ব।
দিয়া আহ, আহ, আহ।